অ হেল্ল'! অ মই মানে পিকনিকত যাবৰ কাৰণে ফোন কৰিছিলো ভ্ৰমণৰ কাৰণে অ আমি মানে আমাৰ গাঁৱৰ পৰা আমি মানে আমাৰ গাঁৱৰ পৰা ভ্ৰমণলৈ যাম।
অ কি
অ তাত আমি ধুনীয়াকে মন্দিৰত যাম আমি মানে অ বৰদোৱা যাম
অ অ বৰ দোৱা
শংকৰদেৱদা শংকৰদৱ জন্মস্থান আছে অ তেতিয়া আমি বৰদোৱা যাওঁ আমাৰ গাঁৱৰ পৰা যাব তাতে আৰু আমাৰ গাঁৱৰ ওচৰত আৰু এখন গাও আছে তাৰে পৰাও যাব তাতে আমি মানুহ গোটাই আছো।
অ' অ'।
অ তাৰপছত আপুনিও যাব নেকি আপোনাক সুধিব কাৰনে নম্বৰটো ময় এজন ব্যক্তিৰ পৰা ললো। অ আপুনি অ ধুনীয়া ভালেছে আমিও শংকৰীয়ে মানুহ অ আমি শংকৰীয়াই মানুহ।
অ আপুনি হে কৰক আমাৰ পাঁচটা মান ধৰি থওক।
অ পাঁচজন।
অ আমাৰ পৰিয়ালৰ
পৰিয়ালৰ ক'ত কোন যাব
অ পৰিয়ালৰ মানে আমাৰ মা দেউতা দাদা শুটি আৰু মই যাম দিয়ক।
অ ভালে হৈছে আৰু ভাড়াটো মই ক'ব খুজিছিলোঁ
অ অ কওকচোন ভাবা কিমান
অ এজনৰ ছয় এককে ল'ম
ছয়শ টকা
অ একো প্ৰব্লেম একো দিগদাৰতটো নহয়।
অ খোৱা লোৱা গোৰে খোৱা লোৱা টো আছে
অ থকা মানে আমি মানে এদিনতে আহিম নহয় আমি অ পুৱা যাম পুৱা যাই আমি গধূলিকে আহিম আৰু ধুনীয়াকে আমি তাত তে ধোনীয়াকে খানা পাতিম।
অ অ আপোনালোকৰ হোটেলতে তাতে বৰদ তাতে
তাতে তাতে ত বৰ তাতে আমি ভোজনৰ আয়োজন কৰিম অ। অঁ আৰু সে আৰু এইটো ভৱনত মানে আমি প্ৰথম প্ৰথম আমি বৰদোৱা জাম্বৰদুৱাৰ পৰা বাহিৰ বাহিৰে আকৌ আমি ধুনীয়া মন্দিৰছে ওচৰতে অ আপোনাৰ লগত অ-অ আপুনিও চাব পাৰে ধুনীয়াকে বিচাৰি কছাৰি ধুনীয়া সৰু-সৰু মন্দিৰ আছে তাৰে মন্দিৰ এটা এটাকে আমি দুটা তিনিটা মন্দিৰ আমি দৰ্শন কৰিম ধুনীয়াকে। তাতে আমি আমাৰ মনটোও ভাল লাগিব তেনেকে ন। হয় নাই, অ অ তাতে মানে আমাৰ বাপদেউ সকলো যাব বহুত আমাৰ বাপদেউ সকলো যাব।
অ ৰাতিপুৱা গলে নো কেইটামানত যাব?
আমি পুৱা আমি পাঁচটা-পাঁচটাৰ পৰা আমি ঘৰৰ পৰা ওলাম। পাঁচটা বজাত। আৰু আপুনি এই আমাৰ অ কওকচোন? হয় অসমীয়া সাজপাৰ আমি ভৱনত যাম। আমি আমি-আমি বৰদোৱা লৈ যাম ভৱন লৈ তাতে আমি ধুনীয়াকে অসমীয়া সাজ পাৰ পৰিধাৰ কৰিম। আপুনি চাদৰ মখালা পিন্ধিব পাৰে। আপোনাৰ দেউতা, দাদা, ভাইতি। আৰু সেই যদি আপোনাৰ অ' স্বামী হয় তেতিয়া ধুনীয়াকে ধুতি লমপেন গামোচা লৈ আহিব পাৰিব। হয় নে অ আপোনাৰ-আপোনাৰ, আপোনাৰ সহ পৰিয়ালৰ মনটো বহুত ভাল লাগিব তাহাতে গৈ।
এ বাছ গিসন আপোনালোকে কৰ পৰা ভাড়া কৰিছে নে নিজ নে-নে।
নাই অ' আমাৰ সেইখন আমাৰ গাঁৱৰে হয়। আমাৰ গাঁৱৰ-গাঁৱৰ অ-অ। আমাৰ গাঁৱৰ ডাঙৰ-ডাঙৰ বাপদেউসকলে মিলি জুলি মানে এই ঘৰত আয়োজন কৰিছে আৰু তাতে মইও সৰু সুৰাকে অংশগ্ৰহণ কৰিছো মই ইয়াৰ সভাপতি মানে।
মানে দকচোন ভ্ৰমণত গ'লে মানে সেই কি বুলি কয় নিজৰ বাচ ভাল লাগে।
কিন্তু সকলোৰেতো নিজাবাচ নাথাকিবও পাৰে ন।
অ-অ-অ, যাম দিয়ক আপোনালোকে আমাৰ পাঁচজন বা আমাৰ কাষৰ মানুহকো কৈ যাম যে ভ্ৰমণত যাব বিচাৰে। তাৰে
অ-অ কব-কব অ' কৰিব। কৰিব মই বহুত ভাল পাম তেনেকে। কৰিলে তাতে তাত টাইমিত আমি পুৱা পুৱা আমি পাঁচটা বজাত আমি ইয়াল পৰাই যাম যাই তাতে আমি দুপৰীয়া সাজযোৰ ভোজন কৰিম তাতে ভৱনতো ভোজনটো কৰিব লাগিবহে ন সেই ভোজন টো আমি দুপৰীয়া তাতে তাতে পুখুৰীতটো আছে যে বৰদাৰ পু পুখুৰীটো পুখুৰীটোৰ ওচৰতে আমাৰ তাতে সকলোৱে মিলিজুলি ভ্ৰমণ কৰি
অ এটা কাম কৰিম তাৰ পৰা পানী লৈ আহিম ত পুখুৰত
অ পাব পাৰ তাৰে তাৰে পৰা পানী আনি পিনে আপুনি আপোনাৰ ঘৰৰ ঘৰত থৈ দিব পাৰিব তেতিয়া ঘৰটো পৱিত্ৰ পৱিত্ৰ লাগে আপুনি আমাৰ ঘৰত আপনি আপুনি আপোনাৰ ঘৰত ধুনীয়াকে চিকাই দিব পাৰিব অ মাধৱদেৱৰ নাম লৈ শংকৰদেৱৰ নাম লৈ
অ অ নিশ্চিত আমি যাম দিয়ক
বহুত ভাল লাগিব
অ আৰু আপোনালোকৰ তাাৰেতে এনে কিমানজন মানুহ হ'ব তাতে ভৱনত যাব লগা তহতে
অ চৌবিশ জন পঁচিশজন হ'ব ব ধুনীয়া আছে
চৌবিিশ পঁচিশ জন আহ আহ আমাৰ ইয়াৰ পৰা পাঁচজন আহ ত্ৰিশ জন হব আৰু বক্তি
তেতিয়া মই দুখনকৈ দুখনকৈ বাছ মই বুক কৰিম বাছ মে ঠিক কৰি থুম যদি যদি মানুহ যদি বেছি হয় তেতিয়া মই দুখনকৈ বাছ মই ঠিক কৰিম আৰু যদি কম মানুহজনী মানুহ যদি কমি যায় তেতিয়া মই এখন বাছতে হৈ যোৱাকৈ মই কৰিম আৰু ঠিক কৰি দিম আহ আহ আহ তাকে তাকে মই য ময় ভাবিছো যে মানুহ মানুহ যদি বেছি হয় তেতিয়া দুখন কৈ বাছময় অ ভৱনলৈ যাবৰ বাবে সেই কৰিম আৰু যদি মানুহ যদি কম হয় তেতিয়া এখন বাছতে মই ঠিক কৰি দিম। এতিয়া এতিয়া অ এতিয়া মই মানুহতো মানুহ কিমান বিলাক মানুহ হয় সেইটো মই সেইটো মই গণনা কৰি আছো। ত মই মানুহ গোটাই আছো।
অ মানে সেইনা দিছ মানে সেই অলপ বয়সৰ ব্যক্তিয়ে
কুল
তাৰ পিছত বয়সীয়াল ব্যক্তি মানে যাবতো মানে অকমান বচিত পালাৰ ভাল আ খবি নহয়।
আইতা ককা খৰা খুৰী আমাৰ মা দেউতাহঁতৰ সেইবিলাক বেছিকৈ যাব। পাব পাব আপোনাৰ ঘৰত আপোনাৰ ঘৰত আইতা ককা কোনোবা আ জুৰি টেপ
অ অ পাত্ৰ আপুনি অলপ ভাড়াটোয়ে বেছিকে কলে।
ভাড়াটো ছয়শ টকা কলো মই বেছি হ'ব নে নেকি?
এ চাৰিশ মান টকা মানে আমি যায় তাতে মানে গৈছিলো। মানে এবাৰ তাতে ভ্ৰমণ লৈ, তোমাৰ চাৰিশ, আমি আজি দুই বছৰ - ছ মান হ'ল দিয় আছে অ। হল দিওক।
অ ঠিক অ। এতিয়া ঠিকে আছিল এতিয়া দুই বছৰ হল। এতিয়া মানে বস্তু বিলাকৰ খৰচটো অলপ বাঢ়িছে অহা যোৱাত পেট্ৰলৰ দামতটোও বাঢ়িছে। তেলৰ দাম হয়নে এতিয়া খৰচ চ অলপ বেছি হ'ব সেইকাৰণে আমি অ ছয়শ টকা কৰি দিছিলো যদি প্ৰব্লেম হয় আপোনালোক আমি অলপমান হেৰি কৰি দিম কমাই দিম।
আপোনালোকত যোন পাৰে নহয় চাৰে চাৰিশকে লব পাৰে। আমি মানে পাঁচ চোন আৰু মই মানুহ ম আৰু মানুহ গট কিম দক। কাষৰে হওক বা আমাৰ মামাহ তৰে হওক কাষত
অ অ হ'ব দিয়ক খুিনি হ'ব মই মই পইচাটোো অকমান কমাবলৈ চেষ্টা কৰিম
অ অ এনে আপুনি অ তাতে খোৱা ত খোৱা লোৱাটো দিব আৰু
খোৱা লোৱাো অ তাতে ভোজন হ'ব নহয় তাতে দুপৰীয়া আহাৰ গ্ৰহণ কৰা আছে নিয়ম আছে তাতে ভোজন কৰি সকলোৱে তাতে নিৰামিষ চব দেই তাতে নিৰামেই চব তাতে ভাল ভাল
বত অ
অ তাতে ভাল আমাৰ আমাৰ আমাৰহে থাকিব খাদ্য থ থাকিব ধুনীয়াকৈ
আমি যাম যতৰ আমি মান মান দুবছৰ যাওঁতে মানে মনটো ইমান
অ হয় নেকি ময়ো যায়ে থাকো আমাৰ ইয়াৰ পৰা আমাৰ ইয়াকে প্ৰত্যেক বছৰেই আমাৰ ইয়াৰ পৰা ত তালৈ ভ্ৰমনলৈ যাবৰ কাৰণে আমি আয়োজন কৰো ধ উ তা আমাৰ গাঁৱৰ মানুহবিলাক আমাৰ ককা দেউতা আমাৰ ডাঙৰ সকলে আমি চবেই আমি হেই কৰো আয়োজন কৰো আমাৰো মন ভাল লাগে এনেকে ভাল জোগালৈ ভ্ৰমণ কৰিবলৈ আৰু ভ্ৰমণ কৰিলেতো সকলোৰে মন বিিলাক ভালে থাকে ন অ
এতিয়া কাম কৰিব নলে আপ আপোনাৰ অ আপোনালোকৰচোন প্ৰত্য়েক বছৰ যায় ন ভবন ন মোক অ অ আপোনালোকৰোন প্ৰতয়েক বছৰ ভনত যায় ন মোকো যোগাযোগ কৰিব অ অ দিব খবৰ
মই অহা বছৰ ভনতে ম আ ক কৰিম আপোনাক জনাম মই আৰু আমাৰ লগত আাৰ কি ধুনীয়াকে তীৰ্থ যাত্ৰা হ'ব আৰু আপোনাৰ আমাৰ লগত ভৱনত যায় আপোনাৰো বহুত ভাল লাগিব আমি মানুহবিলাক বহুত খোলা মনৰ মানুহ আমাৰ লগত আপোনাৰ কথা পাতিও কথা পাতি যাই ভৱনাত বহুত ভাল লাগে ব হয় নাই অ আমাৰ আপুনি কিন্ত হব দিয়ক মই কিন্তু আপোনাক ভম ৰ কাৰণে যোগাযোগ কৰিমে কৰিম আপুনি কিন্তু বেলেগ োকে যোগাযোগ নকৰিব দেই ভ্ৰৱনত যাবলৈ মই আপোনাকে বাট চাইে থাকিম
অ অ নিশ্চয় নিশ্চয় আপুনি আমাৰ পাঁচজন মানুহ ধৰি থক ঠিক বছৰে বছৰে ভ্ৰৱণলৈ যাবৰ কাৰণে হয় হয়
অ প্ৰত্্যেক বছৰে যাব অ হ'ব ভালে আহিছে আৰু আৰু পইচাটো মই মানে অকমান চেষ্টা কৰি চাম যে কমাব পাৰি নে নোৱাৰ যদি পাৰো তেতিয়া আপোনাক মই কম জনাম আৰু যদি নোৱাৰিম তেতিয়া মই আপোনাক জনাম কিন্তু যোৱাতটো যাবই নো আপোনালোকে
অ অ অ যাম দিয় মানে পাঁচশত পাঁচশত ধৰে ভাল হয় দিয়কচোন
অ হ'ব দিয় আৰু মই আপোনাল লগক কথা দিছো কি কথা দিছো কি যি যে আমাৰ লগত আপ আপোনাৰ আমাৰ লগত আপোনালোকৰ ভৱনত যাই বহুত ভাল লাগিব
অন্দাম য ভাত্ৰ অমান হেৰি কৰিব আৰু সোৱাদোৱা যোগ কমল যিহেতু ভোক লাগে ন কমল ৰাতিপুৱা পচ
অ পোৱা ধুনীয়া ত মই চাহ পানী যোগাৰ ধৰিম ফল মূল আছে মই সেইবিলাকৰ যোগাৰ ধৰিম ধুনীয়াকে
অ অ অ অ ৰিব যিমান লগ আৰু বয়সীয় ব্যক্তি তাকতে
অ চাহ পানী চাহ পানী অ চাহ পানীৰ যোগাৰ ধৰিম ফল মূল আছে ফল মূলৰ যোগাৰ ধৰিম আৰু
বহত এা ভাল কওঁ কৰিছে আপুনি সভাপতি যিহেতু
ন হব দে মোৰ ইয়াত অ মোৰ ইয়াত তেনেকে একো লাভ নাই তথাপিও মই মোৰ ভাল লাগে ম ম মইো মানে ভৱনত যাই বহুত ভাল পাওঁ সেইকাৰণে মই এইটো আয়োজন কৰলোৱে আৰু অকলে যাইো ভাল নালাগে ন মানে ফুৰিব যাব পাৰিম ন অকলেন্তটো ভাল নালাগে এনেকে শোভাযাত্ৰা ভ্ৰমণত মানে লগ লগৰীয়া বিলাকৰ লগে যাই যাই ভাল লাগে সেইকাৰণে মই মানে এইটো আয়োজন কৰিছিলো যে লগত আৰু দুজন মান লৈ যাওঁ তেখেতৰো মন বিলাক ভাল লাগিব মোৰো ভাল লাগিব কথা পতাও লগ হব সেনেকে ভাল লাগে মোৰ
এনে আপু অ মানে এনে এ এনে আপুনি দোকোনক হব ন
মোৰ ভাল লাগে কাৰণে মই এইটো আয়োজন কৰিছোঁ মোৰ ভৱনত যে বহুত ভাল লাগে
অঁ মোৰ যোগাযোগ
নহয়- নহয় সেইটো সেইটোয়ে নহয়, মই যাম মই নিচ ছয় যাম মোক আপুনি দেখা পাবয়ে মোৰ ময়ো মানুহতো বহুত খোলা, আপুনি কথা পাতি গম পাইছেই চাগে। মই যাম অ, মই -মই যাম, মই মানে সৰু-সৰুৰ পৰাই ভ্ৰমণত যায় বহুত ভাল পাওঁ, আগতে স্কুলত কৰি থকাটো কৰি থক আৰু সময়তো মই ভৱনত গ'লে ধুনীয়াকে কাগজ কলম লৈ যায় মই ভৱনত যিবিলাক কথা শিকিছো, বুজি